অঁ কোৱা
অ কি কৰি আছা
এ আছো ৰবা এনে কি কৰিম আৰু তুমি কি কৰি আছা
এ মইও তোমাৰ এনেই আছো ৰবা কি কৰিবা আৰু এনে আৰু ঘৰতে অলপ বহি আছো তোমাৰ কি কৰিবাহ কৰিব লগা একো নাই দিয়া বাকী পিছে খবৰ পাতি কেনুকুৱাহ
খবৰ পাতি ভালে দিয়া বেয়া নহয় বাকী তোমাক মই এটা এৰি সুধোঁ দিয়াহ কথা এটা সুধো মানে মই চিন্তা কৰো সেই বিষয়ে তুমি চিন্তা কৰা নে নাই সুধো আৰু অলমান
অ কোৱাচোন কোৱা কি কথা বা
এই তোমাৰ ধৰা এনেকুৱা হয় নাই মানে তোমাৰ ধৰা কেতিয়াবা এইটো হয় নাই মানে ধৰা তুমি কিবা এটা কাম কৰিছা কিন্তু তোমাৰ কামটো তুমি বিফল হ'লা ত' তুমি কেতিয়াবা ভাবা নে মানে আগতে যদি মই বেলেগকে কৰিলো হয় বা কি কিছুমান হয় ন আমাৰ যিটো অতীত কাল আৰু অতীতকালত কিছুমান ভুল হৈ যায় আমাৰ ত' সেই ভুলবোৰৰ বিষয়ে তুমি কেতিয়া ভাবা নে যে মই এইবোৰ ভুল যদি নকৰিলো হয় আজি হয়তো মোৰ বেলেগ ধৰা বেলেগ পৰিস্থিতিত থাকিলো হয় এতিয়া পঢ়াৰ ক্ষেত্ৰত তে হেৰি খৰ আৰু ধৰা বহুতে এতিয়া আমাৰ আহ যেতিয়া দশম শ্ৰেণী উত্তীৰ্ণ হৈছে তেতিয়া বহুতে ভাবে ন যে কি পঢ়িম চাইন্স ল'ম আৰ্টচ ল'ম নে তোমাৰ কমাৰ্চ ত তোমাৰ এনেকুৱা হৈছে নেকি ধৰা তুমি ধৰা ছাইন্স পঢ়িছা তোমাৰ এনেকুৱা আগতে চিন্তা ধাৰা আছিল নেকি যে তোমাৰ কমাৰ্চ বা আৰ্টচ পঢ়িব মন আছিল এহ মানে মই সেইটো খালী উদাহৰণ এটা দিছো দে মানে জীৱনতো বহুত বস্তু এনেকুৱা থাকে ন যিটো হয়টো তুমি যি ইচ্ছামতে কৰিব খুজিছিলা সেইটো নহল কিন্তু হয়তো সেইবোৰ যদি আমি কৰিব পাৰিলো হয় অলৰেডি মানে কিবা অলপ হলেও চেনজ হল হয় মে বি ত সেইটো কথাৰ বিষয়ে তুমি কিবা কেতিয়াবা চিন্তা কৰা নে
চিন্তা তোমাৰ কি কৰিবি আৰু বিয়ে তোমাৰ যদি তুমি নিজে নি নিজৰ ইচ্ছা মতে আৰু কিবা এটা কাম কৰা বা নিজৰ ইচ্ছামতে কিবা এটা তুমি সিদ্ধান্ত লোৱা, আৰু সেই সিদ্ধান্তটো তোমাৰ কাৰণে কি হ'ব, জানা নে মানে তোমাৰ তুমি যদি সেই সিদ্ধান্তত তুমি সফলো নোহোৱা ন তোমাৰ এনেকুৱা নালাগে তেতিয়া যে মই সেই নিজৰ ভাল পোৱা কামটো নকৰিলো বা সেই ভাল পোৱা যিটো কাম আৰু। আই যিটো, মই যিটো সফল হ'ব লাগিছিল, বা যিটোত মই সফল হলে বহুত সুখী হ'লো হয়। সেইটো কামত মই সফল হব নোৱাৰিলো, মানে সেইটো কামত মই মানে আখ হাৰি গলো বা বিফলতা আনো এতিয়া সিমানো এটা মানে নালাগে। আৰু কাৰণ, তেতিয়া মই ভবা যায় বাৰু যিয়ে নহওক মই নিজৰ ইচ্ছাৰ কামটো কৰিব অ মানে মানে কি বুলি কয়, এইটো অ মানে চেষ্টা কৰিছো আৰু চেষ্টা কৰাৰ ফলত আৰুচ হয় নহয় পিছৰ কথ থা মই চেষ্টা কৰিছো সেইটো ডাঙৰ বহুত কথা আৰু মোৰ মনত কিন্তু মই সেইটো ভাবো আৰু মানে এনেকুৱা নহয় যে মানে তুমি চাইন্ঞ্চ আ বা আৰ্টচ বা ধৰি লোৱা কমাৰ্চৰ উদাহৰণ দিলা ন মই তোমাৰ সেইটো তাৰে উদাহৰণলৈ সৈতে মিলাই দিওঁ, এ, মই, ধৰি লোৱা মই চাইচুট ল'বলৈ মোৰ এ মানে আগতে যিটো তোমাৰ ক্লাছ, মানে দশম শ্ৰেণীত, আৰু মানে, যিটো গণিত আৰু জৰিলোৱা যিটো তোমাৰ, বিজ্ঞান সেই বিজ্ঞানটো মানে মোক এনেকুৱা মানে এটা মানে এ কৈ নহয় এটা ৰহস্য ফাদিল কৰা বস্তু আৰু এ মানে এইবিলাক যে আমাৰ তৰা গ্ৰহন নক্ষত্ৰ, পোহৰ, কেনেকে পোহৰ এটা যায় মানে সেই তেতিয়া সেই যেতিয়া ক্লাছ টেনৰ যিখন বিজ্ঞানৰ কিতাপ আছিল, সেইখন যেতিয়া পঢ়িছিলো। মোৰ যিবিলাক অন্ধবিশ্বাস বা যিবিলাক মোৰ ধৰি লোৱা জ্ঞান অজ্ঞান অজ্ঞানী আছিলোঁ মইটো সেই অজ্ঞান বিলাক মানে আঁতৰি গৈছিল অলপ - চলপ ত' সেইকাৰণে মই ভাবোঁ ভাবিছিলো আৰু মই যে অ মই চাইন্সে লম ল'লে আৰু সেনেকুৱা কথা আৰু কিন্তু পিছত যেতিয়া চাইন্স ল'লো আৰু তেতিয়া চাইন্স লোৱাৰ পিছত যেতিয়া তোমাৰ অ পঢ়া-পাতি নকৰিলোঁ। কিন্তু মোৰে সিদ্ধান্ত আছিল দিয়াচোন। তোমাৰ সেইটো চাইন্স লোৱাটো পিছত যেতিয়া পঢ়া পাতি নকৰিলোঁ, প্ৰথম বৰ্ষত আৰু অ সেই কলেজত আৰু তেতিয়া অনুভৱ কৰিলোঁ যে চাইন্সটো বা তোমাৰ বিজ্ঞানটো ইমান সহজ নহয় কিন্তু মানে কঠিনত কঠিন আৰু ক'বলে গ'লে। যদি নপঢ়ো নপঢ়া আৰু ত' সেইকাৰণে মোৰ কাৰণে পিছত টান হৈ পৰিল সেই সেইকাৰণে মোৰ যিটো সিদ্ধান্ত সিদ্ধান্তটো মোৰ ভুল ভুললৈ পৰিণত হ'ল। আৰু সেইটো হৈছে কিহৰ কাৰণে মোৰ কাৰণে হৈছে আৰু ত' সেয়ে কথা আৰু মানে যদি তোমাৰ সিদ্ধান্ত এটা কিবা লোৱা তেতিয়াহ'লে সেই সিদ্ধান্তত মানে সফল হ'বলৈ চেষ্টা কৰিবা। মানে মই যেনেকে তোমাৰ এৰি দিলোঁ পিছত লাষ্টত মানে ধৰি লোৱা মোৰ সিদ্ধান্তটো নিজৰে বা তোমাৰ মই চেষ্টা নকৰিলোঁ খালি সেইটো মানে সফল কৰিবলৈ। ত' সেয়ে আৰু সেইটোৱে মোৰ দুখ লাগে আৰু মা তোমাৰ সেইটোৱে মোৰ মনত আহে আৰু কেতিয়াবা যদি মই সেই সময়ত তোমাৰ ভালদৰে পঢ়িলোঁ হয় ফাৰ্ষ্ট প প্ৰথম বৰ্ষতে আৰু তেতিয়া চাগে মোৰ আজি এই অৱস্থা নহ'ল হয়। মানে মই এতিয়া তোমাৰ বিজ্ঞান বিভাগত আছোঁ যদিও মোৰ যিবিলাক সাধাৰণ মানে কিছুমান আৰু থাকে নহয় বিষয় থাকে, সেই বিষয়ত মানে যিটো মোৰ জ্ঞান সেই জ্ঞানটো বহুত কম আৰু ক'বলে গ'লে মানে তোমালোক তোমাৰ লগতকে বা কিছুমান থাকে ন' সেইবিলাকতকে বহুত কম আৰু ত' সেইটো মই জ্ঞান পৰিসৰ টো মানে মানে লাহে লাহে যি দিন বিলাক যায় আছে সিমান দিনৰ যায় আছে তেতিয়া অলপ - চলপ বাঢ়ি গৈছে কিন্তু আমি সেইখিনি সময়ত ৰ'ব লাগিছিল। অ তোমালোকৰ দৰে আৰু তেতিয়া সেইখিনি সময়ত মোৰ সেইটো জ্ঞান হোৱাই নাছিল বা সেই জ্ঞানটো মই আহৰণ কৰিবলৈ একো চেষ্টাই নকৰিলোঁ। ত' সেইটো মোৰ বহুত মানে অ দুখ লাগে ভাবি বা সেইটো সময়ত মই কিয় নপঢ়িলোঁ ইমান অ ভালকে বা সেইটো সময়ত মই কিয় মানে এইখিনি কাম নকৰিলোঁ। ত' সেইটো তোমাৰ মানে যেতিয়া মই ভাবোঁ বা যেতিয়া মই পিছৰ কথাখিনি ভাবোঁ আৰু তেতিয়া মানে বহুত মানে এ যিটো কয় ন' ৰিগ্ৰেট হোৱা বুলি আৰু দুখ লগা বুলি বা তোমাৰ ধৰি লোৱা এ মই চেষ্টা কৰিব নোৱাৰিলোঁ। ত' সেইবিলাক সেইবিলাক মই অ সেই নোৱাৰিলোঁ আৰু। তহঁতৰ সেইটোৱে কথা মানে তোমাৰ যদি তুমি কি সিদ্ধান্ত লোৱাৰ পিছত তুমি সেই কামত সফলতা অৰ্জন কৰিব নোৱাৰা নহয় সেই তেতিয়া মানে বহুত দুখ লাগে যি মনটোত তোমাৰ আৰু বাকী কিবাকে আৰু মই টানি মুনি ধৰি ধৰি লোৱা বা ধৰি লোৱা অলপ মানে যেতিয়া প্ৰথম বৰ্ষতটো মই একদম টানি মুনি পাছ কৰিছোঁ বা দ্বিতীয় বৰ্ষত যেতিয়া গ'লো তেতিয়াও মই প্ৰথম প্ৰথমতে আৰু একে মানে একে অৱস্থা তোমাৰ পঢ়া পাতি নাই। আৰু কলেজো অকল যাওঁ কলেজৰ পৰা আহো আহি কিনে একো নপঢ়ো চপঢ়ো। আৰু তোমাৰ হেনেকে হেনেকে দিনবোৰ যাই থাকিল অ পৰীক্ষাও তোমাৰ ওচৰ আহি পাল আৰু। তাৰপিছত যেতিয়া আৰু পৰীক্ষাৰ ওচৰত আহি পা অ পাইছে আৰু তেতিয়া আৰু অলপ চলপ যে যেতিয়া পঢ়িব মানে আৰম্ভ কৰিলোঁ আৰু। ত' তেতিয়া বুজি পাইছোঁ যে অলপ চলপ বহু অলপ চলপ নহ'লেও বহুত খিনি সহজ আছিল মানে এই মানে বি বিজ্ঞান বিষয়টো ময়ে খালি মোৰ নিজৰ চেষ্টাটো নকৰিলোঁ। মানে মই সেই অ টান-টান বুলি সদায় পেলাই থৈ দিলো, ত তাৰ কাৰণে মোৰ চাগে আজি এই অৱস্থা আ ছিল ত' সেইনকে ভাবি, সেনকে না সেনকে ভাবাৰ, সেইকাৰণে ভাবাৰ ফলত। মোৰ মানে টান বুলি ভবাৰ ফলতে মোৰ চাগে আজি যিবিলাক জ্ঞান মই মোৰ লগৰ যিবিলাক আছে লগৰ বিলাকৰ যিবিলাক জ্ঞান আহৰণ কৰিছে মানে যিবিলাক তেওঁলোকৰ বিষয়ৰ ওপৰত যিটো জ্ঞান সেই জ্ঞানটো মোৰ থাকে বহুত মানে ক'বলৈ গ'লে নায়েই দিয়া মানে বহুত কম আৰু সেইটো মোৰ দুখ লাগে আৰু মানে মই সেইখিনিত সেইখিনিত জুদিন মই সঁচাই মই অলপ হলেও পঢ়িলো হয় চাগে মই মানে ইমানো নাম্বৰ নালাগে বাৰু কিন্তু সেইখিনি জ্ঞান যিখিনি জ্ঞান সাধাৰণ জ্ঞান বা তোমাৰ যিখিনি বেচিক বুলি কোৱা হয় ন সেই যেতিয়া আমি সাধাৰণ জ্ঞান খিনি যেতিয়া আহৰ কৰো তেতিয়া মানে বেলেগৰ ওপৰত নিৰ্ভশীল বা তোমাৰ ধৰি লোৱা এই শিক্ষক শিক্ষয়িত্ৰী ওপৰত সুধি থাকিব নালাগে এইটো কি হয় এইটো কি নহয় যেতিয়া সাধাৰণ জ্ঞানখিনি পোৱা ত সেইটো মই ভাবো আৰু মানে তোমাৰ সেইটোৱে আৰু মানে কি কবা আৰু মানে এই বিফলতা আহিলে এক দুখ লাগি দে কেতিয়াবা মানে বেছি বিশেষকৈ তোমাৰ নিজৰ সিদ্ধান্তত তুমি এদিন বিফলতাপোৱা চেষ্টা নকৰে তেতিয়াতো বহুত দুখ লাগে চে চেষ্টা কৰিলে কিবা এটা বেলেগ হয় আৰু এতিয়া চেষ্টা কৰিলে অ মই চেষ্টা কৰিছো অ কিনো আৰু বেয়া হৈছে হৈছে অ ভাল হৈছে হৈছে যি হৈছে হৈছে আৰু বাকী তুমি বেলেগৰ সিদ্ধান্ত তুমি বিফলতা অৰ্জন কৰা তেতিয়া কিন্তু বহুত বেয়া লাগে দিয়া তেতিয়া তোমাৰ মানে এটা মানে নিজৰ ওপৰতে মানে যিটো কইন চাপ সেই চাপটো বহুত আছ থাকে আৰু মানে ধৰি লোৱা মা দেউতাৰ অ কাৰণত কিবা এটা অ ধৰি লোৱা থাকে ন মা দেউতাৰ আশা কৰে কিবা এটা অ অ হ'বলৈ আৰু তেতিয়া যিহেতু তেওঁলোকৰ কাৰণে পঢ়া হয় বা তেওঁলোকৰ কাৰণে যেতিয়া নোৱাৰা হয় তেতিয়া কিন্তু অ বহুত
বহুত দুখ লাগে আৰু মই ভাবো আৰু
সেইটো আৰু ধৰি লোৱা বহুত ছাত্ৰ ছাত্ৰী আছে এবাৰ যিবিলাক ডাক্তৰী পৰীক্ষা ইঞ্জিনিয়াৰ পৰীক্ষা সেনেকে বহুত ছাত ছাত্ৰ ছাত্ৰীযে মাক দেউতাকে যিবিলাক সপোন আছে সপোনত উপনীত হব নোৱাৰে বহুতে মানে বেয়া অ মানে যিবিলাক কাম আছে সেই কাম বিলাক উঠাইছে সেনেকোৱা কথা আৰু
অহ সেইবোৰটো হয়ে দিয়াচোন আৰু মানে তুমি ধৰা কিবা নিজে ইচ্ছা কৰি কৰিম বুলি ভাবিছা আৰু ধৰা তোমাৰ কিবা এটা লক্ষ্য আছে তুমি কৰিছা এটো তাৰপিছত তুমি যদি বিফলতাও পোৱা ন তাৰপিছত মানে এনেকুৱা মনত নাথাকে যে তোমাৰ এই মই কিয় এইটো কাম নকৰিলো এই কয় নহয় ৰিগ্ৰেট বুলি যে কয় ৰিগ্ৰেট থাকে ন মানুহৰ যে মই এইটো কাম কিয় নকৰিলো যদি কৰিলো হয় তেনেহলে সম্ভাৱনাটো বেলেগ হলে হয় ত' তুমি যদি ধৰা এতিয়া তুমি সৰুৰে পৰা ভাবিছা যে মই চাইন্স লম তেনেহলে তুমি যে চাইন্স লোৱা তেতিয়া হলে তোমাৰ একো ৰিগ্ৰেট নাথাকে বা তুমি তাৰ দুখটো কাৰো ওপৰত জাপি দিব নোৱাৰা কাৰণ তুমি সেইটো নিজেই মানে ল'ম বুলি ভাবি আছিলা লৈছা এতিয়া তুমি সেইটো বিষয়ে পঢ়িব পাৰা নাই সেইটো তোমাৰ ভুল কিন্তু এতিয়া ধৰা তুমাৰ সৰুৰে পৰা ভাবিছা তুমি আৰ্টছ ল'বা তোমাক যদি মা দেউতাই জোৰ কৰি কয় যে তুমি ইমান নম্বৰ ফলাফল ভাল কৰিছা তাৰ বাবে তুমি আৰ্টছ ল'ব নালাগে চাইন্স লোৱা ত' তাৰ পিছত তোমাৰ কেনেকুৱা ধৰণৰ চিন্তা ধাৰা আহিব মনত যে মোৰ ইচ্ ছা আছিল আৰ্টছ লোৱা মা দেউতাই চাইন্স ল'ব দিছে এতিয়া মই চাইন্স পঢ়িব নোৱাৰো ত' মই নোৱাৰিম ত সেইকাৰণে মোৰ ইমান সমস্যা হৈ আছে। মা দেউতাৰ কথা নুশুনিলে হয়তো ইমান সমস্যা নহল হয়। তেতিয়া সি মনত কিবা এটা বেলেগ অনুভূতি আহে ন। ত সেইটোও মানে বৰ যথেষ্ট। ত মানে বেয়া অনুভূতি দেই, মোৰ হিচাপত কাৰণ আমি গুৰুত্ব দিব লাগে। ধৰা তুমি নিজে যিটো এটা ভাবি আছা, লক্ষ্য এটা ৰাখি আছা, তুমি নিজে কৰিবা বুলি। সেইটো যদি তোমাৰ কৰিব নোৱাৰাও যেনো লাগে ন, তুমি নিজকে তোমাৰ ধৰা এশ শতাংশ দিবা সদায়। যে মই কৰিব পাৰিম, কিয় নোৱাৰিম। সেনেকুৱা ধৰণৰ তোমাৰ এটা মগজুত ঘূৰি থাকিব। কিন্তু তোমাক যদি কোনোবাই জোৰ কৰি কোনোবা এটা কামত খটাই আছে বা কোনোবা এটা কামত লগাই দিছে। তেনেহলে তুমি ভাবিবা, এ মোৰতো ইচ্ছা নাছিল, মোকতো বেলেগে সে লগাই দিছে ত মই কিয় কৰিম কাম বোৰ। সেনেকুৱা ধৰণৰ এটা চিন্তা ধাৰা আহি যায়। সেইটো তোমাৰ এনেকুৱা নহয় যে কোনোবা সোমাই দিছে। সেইটো নিজৰ প্ৰত্যেকজন ব্যক্তিৰ নিজা চিন্তাধাৰা আহিয়ে যায় সেইটো। কাৰণ জোৰ কৰি মানুহ এটাই কেতিয়াও এটা কাম কৰিব নোৱাৰে বা জোৰ কৰি মানুহ এটাই কে তেওঁ নিজৰ যিবিলাক ভাল পোৱা দিশ, সেইবোৰ বাচি ল'ব নোৱাৰে। যদি মানুহটোৰ মনত ইচ্ছা নাই। এতিয়া তোমাক যদি মই এতিয়া কওঁ? যে, তুমি ধৰা এতিয়া ক'ৰবাত ফুৰিব যোৱা। মানে মোৰ লগত ফুৰিব যাবা? তোমাৰ যদি ইচ্ছা নাথাকে, তুমি মানে ইচ্ছা নকৰিবাই, যে মই নাযাওঁ এতিয়া, ইচ্ছা নাই বা এইটো সময়ত মোৰ ওলাই নাযাও, এটো মোৰ যাব মন নাই। কিন্তু যদি তোমাৰ ইচ্ছা থাকে, তুমি নিশ্চয় মান্তি হবা যে হয়। ঠিক আছে ময়ো যাই আছো এবাৰতে, মানে যদি মানুহ এজনে যাব বিচৰা নাই। তুমি যদি বাৰ বাৰ জোৰ কৰি কৰি লৈ যাই আছা ন? তাতকে ভাল মই ভাবো তোমাৰ সেই মানুহজনক এৰিয়ে দিয়া। তেওঁক যাব নালাগে বুলিয়ে কৈ দিয়া। কাৰণ তেখেতে যিহেতু যাব বিচৰা নাই বা তেওঁ যিহেতু যাব বিচৰা নাই। ত' যাব নিবিচৰা মানুহক জোৰ কৰি কৰি এনে মানে শাস্তি দিয়াৰ দৰে হয় কাৰণ তেওঁ তো আহিব ইচ্ছা কৰা নাছিল তোমাৰ লগত। তুমিয়ে জোৰ কৰি লৈ আহিছা? আৰু ফলত কি হয়, এতিয়া তুমি ধৰা মোৰ লগতে ক'বাত ফুৰিব গ'লা? তোমাৰ ইচ্ছা নাই, মই তোমাক ইচ্ছা নথকা স্বত্তেও লৈ গলো। তাৰপিছত তুমি যেতিয়া সেই ঠাইডোখৰ পাবা। হয়তো সেই ঠাইডোখৰ তুমি ভাল নাপাবও পাৰা। তাত তোমাৰ মনটো বেয়া লাগি থাকিব। মানে তুমি ধৰা, একো কৰিব মন নাযাব। তুমি একো খোৱা চোৱাও নাই ভালকে। ত' সেইবোৰ দেখি মোৰো বেয়া লাগিব কাৰণ মই তোমাক জোৰ কৰি হয়তো লৈ গৈছিলো সেই ঠাইত। ত সেনেকুৱা ধৰণৰ কথা আৰু কবলে গলে। বাকী হ'ব দিয়া নহলে বা এই বিষয়ে পিছত কেতিয়াবা আৰু বিশেষ কথা পাতিম। আজিলৈ ৰাখিছো দিয়া।
অ অ, হ'ব দিয়া, আজিলৈ ৰাখিছো দিয়া।